উম, কি কৰি আছা?
হেল্ল'?
শুনিছা?
অ', শুনিছো কোৱাচোন, কি খবৰ? আছো। এনে আছো আৰু কি কৰিবা গৰম, ভালেই মোৰো ভালেই খবৰ।
উম, এইবাৰ গৰম পৰিছে নহয়।
উম, বা বহুত গৰম।
এই তাকে। এ মই ফোন কৰিলো তোমালোকৰ ঘৰতটো এচি আছে ন'?
অ', এ চি দুটামান আছে বাৰু আমাৰ ঘৰত।
মইও মানে এচিয় এটা লওঁ, মানে কি কোম্পানী লওঁ এতিয়া
হেল্ল'?
শুনিছা?
অ', শুনিছো কোৱা। হয়, নেকি, এই লোৱা লোৱা বহুত গৰম এতিয়া জানা। বা ওলাবই নোৱাৰে ঘৰৰ পৰা।
তাকে মই মানে এ চি এটা ল'ম বুলি ভাবছো। কোনটো কোম্পনী এতিয়া লওঁ তাকে ভাবিছো, মানে চাজেচন এটা দিয়াচোন লাভ লোকচানৰ কথাও আছে। ভাল পইচা কথাও আছেটো।
অ', সেইটো হয় বাৰু, মই তোমাক ৰেক'মেণ্ড কৰিলে মই কি ল'ব ক'ম জানা?
কি কোৱাচোন।
এই এল জি লোৱাচোন তুমি এল জি এল জি।
এল জি ন'?
উম, এল জি ভাল হয়, তাৰপিছত তোমাৰ চেমচাঙৰ ভাল হয়, চেমচাংটো অকণ হাই বাজেট হৈ যায় আৰু।
অ'।
তাৰপিছত তোমাৰ এল জি হৈ যায় এইবিলাক হৈ যায়, তাৰপিছত তোমাৰ ভল্ট ভল্টেজ ভল্টৰ হৈ যায়।
ভলটাছ টো কেনেকা ভলটাছ
ভলটাছটো ভালেই ভালেই বাৰু এইটো তুমি কম ৰেঞ্জতে ভালেই পাবা বুইছানে কিন্তু এল জি এল জি তোমাৰ চাৰ্ভিচ চেণ্টাৰ ইয়াত বহুত আছে ন সেইকাৰণে মই তোমাক এল জিটোৱে ৰিকমেণ্ড কৰিছো মানে ভাল আৰু এল জি মানে ডাইৰেক্ট মানে তুমি ফোন কৰিলে ডাইৰেক্ট তোমাক মানুহ পঠাই দিব ডাইৰেক্ট তোমাৰ চাৰ্ভিচিং ঘৰতে আহি যাব হৈ যাব আৰু বেছি নলয়ও সিহতে উম চেম চাঙৰ ইয়াত চাৰ্ভিচ চেণ্টাৰ আছে হবলা এত টা এটা মান আছে এটা দুটামান আছে হ'বলা
ইমান নাই ন
ইমান নাই কিন্তু এল জি কেইবেটাও আছে সেইটোত মোৰ জানাত সেইকাৰণে মই এল জি টো তোমাক প্ৰিফাই আৰু গোটেই কেইটাই আমাৰ দুটা এচি এল জিয়ে হয়
এল জিয়ে ন তোমালোকৰ
অ আৰু ভালেই কুলিং কৰি দিয়ে তোমাৰ পাঁচ মিনিটতে ঠাণ্ডা হৈ যায় ৰুম পাঁচ মিনিট কি দুই মিনিটতে ঠাণ্ডা হৈ যায়
ঠাণ্ডা হৈ যায় ন মানে কিমান ডাউন মই সেহ ইমান আইডিয়া নাই বাৰু দে মোৰ এচিৰ গৰমটো চাই মানে লগৰ কেইটামানেও কলে এচি এটা লও এই মোৰ অ
ঢেৰ টন লৈ লোৱা ঢেৰ টন ঢেৰ টন দুই টন লৈ লোৱা দুই টন
দুইটন মানে এইটো কেনেকা কাম কৰে
মানে তোমাৰ মানে বেছিকৈ একদম ডাঙৰ হয় অলপমান ঢেৰ টনত অকমান ডাঙৰ দুই ন সেইটো তোমাৰ মানে বেছি স্পি স্পীডত কুলিং কৰিব আৰু ভালো আৰু মানে ইমান পোটোককৈ বেয়াও নহয় ডাঙৰ ৰুমৰ কাৰণে ল'বা নে সৰু ৰুমৰ কাৰণে ল'বা
মানে ইমান ডাঙৰো নহয় বাৰু দে মিডিয়াম আৰু
মিডিয়াম আৰু ন
উম
তেতিয়াহ'লে তুমি দুই টন টোৱে লোৱা আৰু মোৰ মতে
দুইটনটো ন
অ সেইটোয়ে ভাল হ'ব তোমালে তোমালোকৰ ঘৰলে
তাকেতো উম ঘ লাগেও বা ধৰা
এই মই এচি পা মনত পৰিল তোমালোকৰ ঘৰত ফ্ৰিজ আছে নাই ফ্ৰিজ ফ্ৰিজ
ফ্ৰিজ আছে ফ্ৰিজ আছে এল জিৰে ফ্ৰিজ
অ ফ্ৰিজ এটা আকৌ আমাৰ ফিজটো বেয়া হৈ গ'ল নহয়
বেয়া হল
অ এই ফিজটো একেবাৰে মানে আমি আগতেই লোৱা ন একেবাৰে
উম
তাৰপিছত চেমচাঙৰ আছিল ফ্ৰিজটো
অঁ
বাৰ বছৰ মান হ'ল ভাল চলিল একদম মজা এতিয়া ফ্ৰিজডাল ঘপককতে বেয়া হৈ গ'ল নহয় কুলিং চুলিং নকৰা হ'ল তাছত ঠিক কৰোতেও বহুত পইচা কৈছে চৈধ্য হাজাৰ পোন্ধৰ হাজাৰ ক
সেই কি সিমান মানৰ নতুন এটা ফ্ৰিজে পাই যাবা।
সেইটোৱে সেইটোৱে সেইকাৰণে মই ভাবিছো এইটো ফিচ বাদেই দিও আৰু বেলেগ ভাল এটা ফিজ এটা ৰিকমেণ্ড কৰাচোন, কিহৰ ফিচ লম? এল জি ল'ম নে ছেমচাং ল'ম?
ফ্ৰিজ কিন্তু এল জি আমাৰ মানে মই ৰিকমেণ্ড কৰিছোঁ আৰু ফ্ৰি হেলডি ভাল আছে হ আমাৰ মানে তোমাৰ টু থাউজেণ্ড টুৱেলভ মানতে লোৱা এতিয়ালৈকে চৈ মানে ত উম চৈধ্য বছৰ মান হল।
বা বঢ়িয়া বঢ়িয়া বঢ়িয়া এল জি এটাই ল'ল ন?
এল জি এটা ল'ব পৰা তুমি মানে মানে আৰু অলপ অলপ হাই বাজেটৰো ল'ব লাগিলে কিন্তু মানে
অ ভাল ভাল ভাল এল জি ভাল হয় ঠেত, এল জি বস্তুবিলাক ভাল। উম। এ ভাল ঘৰৰ কাৰণে মই লম বুলি ভাবিছো এতিয়া পুকতে বয়া হৈ গল ঠাণ্ডা পানী অকো খাব নাই বুজছা নে।
উম এটো কিন্ত দিগদাৰ হল।
কাৰণে বহুত দিগদাৰ হয় জানা?
দিগদাৰ হয় গৈছে আৰু হেৰি কথা এটাৰ কাৰণে হেৰি কৰিলো এই ক্ৰিকেটৰ মানে তোমাৰ ভাল বেট কি মানে লব পাৰি?
বেট ন বেট বেট লেডাৰ বেট।
উম।
লেদাৰ বেত মই তোমাক চাজেষ্ট কৰিম, মোৰ তাত এখন আছিল ডি এছ চি। ডি এছ চি বেড এখন আছিল, তোমাৰ এইটো তোমাৰ সাত হাজাৰ লৈছিল।
সাত হাজাৰ ন, অলপ কম বাজেট অলপ কম বাজেট, বিলোভ পিলোপ পিলোপ পিলোঁ ফৰ থাউজেণ্ড
বিলো ফ'ৰ থাউজণ্ড, বিলো ফ'ৰ থাউজণ্ড। তুমি এছ জি বেড ল'ব পাৰা এছ জি। এছ জি শুনি চাই চাগৈ, অ এছ জি ব ধৰা ল'ব পৰা ধুনীয়া বেট এছ জি।
আকৌ এছ এছ খন কেনেকা?
এই এছ এছ খনো ভালেই, এছ এছ খন মানে তুমি আ লওঁ বাজেটত মানে চাৰি হেজাৰ তলত ল'লে অকমান মানে মানে ভাল নহয় মানে বস্তু। টো মানে তোমাৰ এচ জি বেড মানে মানে হাই বাজেটত লোৱাটো ভাল মানে এছ জি য়ে এছ এছৰ অ এছ এছ অঁ অঁ এছ ছৰ।
উ এছ জিৰ অলপ লওঁ বাজেটতো ভাল ভাল আহে।
ভাল ভাল এছ জি মোৰ ল' বাজেট এখনো আছিল তোমাৰ পঁচিশ টকা। ইয়াত আমি এখনো বেট আছিল, আহ হেইখন দি মই খেলিছো বহুতবাৰ বহুত দিন খেলিছো। এতিয়ালৈকে ভালেই হৈ আছে বাৰু।
ভালে হৈ আছে ন?
অ এতিয়া আৰু মই নতুন এখন কিনিলো। দি এছ চিখন দি এছ চি ভাল দি এছ ফিও দি এছ চিও ভালেই বেট তুমি লব পাৰা। ডি এছ চিখনো ৰিকমেণ্ড কৰিছো মই ভাল বেট অঁ।
আৰু হেৰি ৰেকেট কিহৰ ল মানে এড্ৰিনেক্স এখন মানে ফ্লিপকাৰ্টৰে ব্ৰেণ্ড এটা শুনিছোঁ। মানে বহুত কমেন্ট মানে সাতশ আঠ
ৰেকেট মানে তোমাৰ হেৰি ৰেকেট বেডমিণ্টন ৰেকেট।
বেডমিণ্টন ৰেকেট মানে মানে ৰাফ ইউজ কৰিবলৈ আৰু মানে গাঁৱে চাঁৱে খেলিবলৈ আৰু ধৰিলোৱা।
কিমান মান বাজেটত লাগিব তোমাৰ।
মইতো এখন ললো ইউজটো ভালে কৰ- কৰি ভালেই পাইছো আৰু মানে ফ্লিপকাৰ্টৰে ব্ৰেণ্ড হয়টো। তোমাৰ মইতো বহুত ল' বাজেটত পাইছো এইটো মানে সাতশ আঠশ টকাত পাই গৈছো নহয় এইটো।
অঁ ভালেই দেখোন।
এতিয়া মানে অলপ আপগ্ৰেড কৰিবলৈ বিচাৰিছো মানে মই তোমাৰ ফোন - পোন্ধৰশ দুহেজাৰ পঁচিশ মানত লাগে মোক।
দুহেজাৰ পঁচিছশ মানত ন তেতিয়াতো তুমি মোৰ ভাল ব্ৰেণ্ডতো। তোমাক মই ৰিকমেণ্ড কৰিলে তুমি হেৰি লোৱা ই ইয়নেক্সৰ লোৱা।
কি হয় নো।
অঁ ইয়নেক্স। পিছৰ লোৱা আৰু তোমাৰ ধৰ পোন্ধৰশ পৰা এহেজাৰ পৰা পোন্ধৰশ বাজেট থাকিলে তুমি শান্তি। ণ্ড্ৰেডৰ বেট লবা।
হাণ্ড্ৰেডৰ ন।
অঁ হাণ্ড্ৰেডৰ।
মানে ইয়নে ইয়'নেক্সটো ইয়'নেক্সটোত মানে ভাল আৰু হাণ্ড্ৰেডত।
অঁ ইয়নেক্সটো মানে- অকমান মিড ৰেঞ্জৰ মানে বস্তু মিড ৰেঞ্জৰ মানে ৰেকেট। হ'লে ইয়নেক্সৰ বেষ্ট। আৰু তুমি হাই ৰেঞ্জলৈ গ'লে তুমি লিৰিং ভাল পাবা লিৰিং।
লিৰিং ন।
অঁ লিৰিংটো ভাল এটা।
লিৰিংটো চবতকে ভাল চাগে।
কোনটো?
লিৰিংটো।
অঁ লিৰিংটো ভাল মানে বেডখন মানে কোৱালিটিটো বহুত- এ মানে ভাল আৰু হেভী বস্তু দি বনাই আৰু।
আচ্ছা আকৌ এপেক্সৰ কেনেকা এপেক্সৰ।
এপেক্সটো শুনিছোঁ বাৰু কিন্তু ইমান মই ইউজ কৰা নাই নও আইডিয়া বাৰু। কে লক কে অপেক্সত।
আচ্ছা মই কিন্তু মানে ইউটিউবত চাইছোঁ বাৰু এইবিলাক ভিডিঅ' বিলাক। তাতে এপেক্সৰ এখন দেখিছোঁ। দামী একদম গ্ৰেফাই বোডি কিবা তেনেকে।
হয়ঁ নেকি?
ভাল লাগছে দেই।
ভালনে বস্তুটো
দেখাতটো ভাল তোমাৰ ফ্লেক্সিবিলিটি আছে বহুত মানে-
তেতিয়াহ'লে তুমি ল'ব কিমান কিমান ৰেঞ্জ মানে বাজেটটো কিমান তোমাৰ?
হয়টো খালি অলপ দামটো বেছি আছিলে সেইখনৰ মো- মোৰ মানে বাজেটতকে অলপ বেছি, ফাইভ থাউজেণ্ড টু হাড্ৰেড মান আছিলে সেইখনৰ দাম।
হয় নেকি তাতকৈ ভাল তুমি ভাল লিৰিং লিৰিং এখনে পাই যাবা। অ' ভাল এখন বঢ়িয়া বেটটো পাই যাবা, তুমি এক্সট্ৰা এথিং লোগায় ল'বা বুজিছানে, এ, যোনবিলাক অ' যোনবিলাক বেটৰ লগত যে আহে। সেইবিলাক ষ্ট্ৰিং মানে ইমান ভাল নহয় ভাল নহয় ঢিলাকে মাৰে, সেই মানে উম, সেই তোমাৰ মানে এতিয়া ভালকৈ এখন তুমি পাবা, চৰ কিবা এটা আছিল মই পাহৰিলোঁ বাৰু। অ' এই ছশ টকা ল'ব।
অ' তেনেকুৱাই নাম এটা আছিল, অ' সেইটোত ছশ টকা মান ল'ব। ভাল ষ্ট্ৰিং এডাল এডাল, অ' তাৰে লগাই ল'বা দোকানত গৈ, মানে বেট খনৰ ভাঙা চান্সটো কম থাকিব। আৰু বহুত দিন চলিব বেটখন।
মই তোমাৰ হে মই তোমাৰ আমাৰ এড্ৰিনেক্স খনত লগাইছিলোঁ ষ্ট্ৰিং, মানে বি জি ছিক্সটি বিচাৰি গৈছিলোঁ কিন্তু নাপালোঁ তাতে ট্ৰাঞ্চফৰ্মৰ লগালোঁ অলপ কম ৰেঞ্জটো। ছশ মানহে পৰে।
ছিক্স হাণ্ড্ৰেড মানে কিন্তু মানে ধুনীয়া ষ্ট্ৰিংটো এতিয়া, এতিয়ালৈকে দুব এবছৰ হ'ল।
অ' তে ঠিকে আছে তেতিয়া ৰেছ। ঠিং মানে তোমাৰ, ইয়েনক্সৰ এইবিলাকত লগাব পাৰা। সিহঁত, উম, উম, ভাল ভাল ভাল ভাল বাৰু। ব্ৰেণ্ডটো ভালেই বাৰু।
ট্ৰাঞ্চফৰ্মটো নতুন ব্ৰেণ্ড আছিল কিবা তোমাৰ মানে ভাল আছিলে ষ্ট্ৰিং কেইডাল।
তেতিয়াহ'লে মই এবাৰ ট্ৰাই কৰি চাব লাগিব মোৰ ৰেকেটখনত ন'।
ট্ৰাই কৰি চাবাচোন ট্ৰাঞ্চফৰ্মৰ। অলপ কম দামতে পাই যাবা খালি তুমি কিন্তু মানে কোৱালিটি ভাল আছে দেই।
অ' খেলিবলৈ ভাল লাগে ন' এখন দি, অ'।
বঢ়িয়া একদম মানে।
ভাল ন' এ, আৰু এটা কথা, এই কি বুলি ক ইমান গৰম দিছে, সাঁতুৰিব গৈছা নে নাই তু
সাঁতুৰিবলৈ যোৱা নাই মানে বৰ্তমান যাম, কাইলৈ যাম চাগে।
যাবা নে
কাইলৈ যাম, অ' যাব পাৰি ওলাবা। মই তোমাক ক'ল কৰি দিম বাৰু তে, তুমি, ক'ত
নদীখনত আমাৰ। অ' তাতে খাটিম আৰু, আৰু এতিয়া আমি সাঁতোৰতোও শিকিব পাৰিম, হয়নে নহয় এতিয়া আকৌ পানী বাঢ়িছে।
টিউব এটা ল'ব লাগিব দেই আমি টিউব এটা কাৰণ চেফটি ফাৰ্ষ্ট।
চেফটি ফাষ্ট, চেফটি ফাষ্ট। টিউ টিউব এটা লব লাগিব, টিউব এটা লৈ পেলাই সাঁতুব লাগিব, নহলে কেনেবাকৈ ডুবি গলে হয় অঁ এইটো হয় বাৰু। সেইটো কাৰণে লাগে টিউপটো লাগে বাৰু।
টিউবটো মানে মেন্দেটোৰী কৰি দিব লাগে আৰু মানে টিউবটো যোন যায় আমাৰ লগত। কাৰণ আৰু আৰু সৰু পোৱালি সৰু পোৱালি নলবা আমাৰ লগত দেই মানে ৰিক্স ল'ব নোৱাৰিবা।
পোৱালি নাই ৰিক্স ল'ব নোৱাৰে ভাই, সৰু পোৱালি কেনেবাকৈ জাপ মাৰি দিয়ক নদীত, হয় নে নহয় কোৱাচোন?
সেইটোৱেটো সেইটো মেইন কথা সেইটোৱেই আৰু তোমাৰ হেৰি আমি ত ব্লগ এটা বনাব পাৰিম ন এনেক গছ গৰা কিবা খাওঁ এতিয়া।
ব্লক এটা ন পানী গাটো সাঁতুৰোতে? পাৰি কিন্তু দেই, তোমাৰ এইটো এনেও ছাবস্ক্ৰাইবাৰটো আছেই তোমাৰ।
ছাবস্ক্ৰাইবাৰ আছে বাৰুদে মোৰ টুকেই মান আছে। টুকে কিন্তু মানে মনিটাইজ হোৱাগৈ নাই মনিটাইজ হোৱাগৈ নাই।
ব্লগ এটা বনাব পাৰিবা কালি?
ব্লগ এটা বনাব পাৰি এইটো টপিকত সাঁতুৰিবলৈ চুইমিং মানে হেৰিটো কি দিম? থামলে থামনেলটো কেনেকে বনাম?
এ আমি মানে নদীত থাকিম আৰু ওপৰৰ পৰা মানে ল'ৰা এটাই ফটো মাৰিব, ওপৰত লিখি দিম আমি অ হেৰি বুলি লিখি দিবা আমি চুইমিং কৰিব গৈ আছো, গৈ আছো মানে চুইমিং কৰি আছো।
ৱাইল্ড চুইমিং, ইংলিছত
অঁ ইংলিছতে লিখি দিবা অলপ ষ্টেণ্ডাৰ্ড লাগিব ন, আৰু তুমি অসমীয়া ব্লগহে বনোৱা।
অঁ সেইটো মানে ইংলিছত লিখি দিম তলত নে এনেকে তলৰ অসমীয়া লিখিম মানে এনেকে লিখিব পাৰি নহয় আধাই ইংলিছ আধাই অসমীয়া বুলি ক মানে অলপ ক্ৰেজি নিচিনা
অঁ অঁ অঁ এই তুমি ডিম্পু বৰুৱাক চিনি পোৱা? ডিম্পু বৰুৱাই তেনেকে লিখে।
অঁ তেনেকে লিখে, মই মানে তাক চাওঁ মানে, তাৰপাৰা শিকিছোঁ কিছুমান কথা মানে।